শুনিছানে?
শুনি আছোঁ দিয়া। কোৱা?
অঁ! কি কৰিছা?
এনেই আছো ৰবা। তুমি কি কৰিছা?
ময়ো এনেই বহি আছিলোঁ ৰবা।
হয় নেকি?
উম! ভাত-চাত খালা নে নাই?
খালোঁ। তুমি খালা?
অঁ! খালো ৰবা, অলপ আগতে। অঁ! কিবা কামত এনেই ব্যস্ত আছিলা নেকি?
নাই-নাই
অঁ! অঁ! হয় নেকি? পিছে তুমি আ মানে মই তোমাৰ লোকৰ কাৰণে বিহুৰ কথা অকমান পাত পাতিম বুলি ফোন কৰিছিলোঁ ৰ'বা।
অঁ! তুমি অ মানে এনে তুমি বিহুত অঁ গাঁৱলৈ যোৱা নে নাই?
যাওঁ।
গাওঁতে যা।
অ', হয় নেকি? মানে আ সঁচা ক'ব গ'লে গাঁৱত যাই পেলাই ভাল লাগে দিয়াচোন। মানে অ', বিহুৰ সময়ত যেতিয়া আমি আ, গাঁৱত যাওঁ মানে অ', আৰু চহৰতো পাতা হয় দিয়াচোন, কিন্তু ইমান এটা মানে গাঁৱৰ দৰে নিয়ম চিয়মেদি পাতা নহয়, সেইকাৰণে মানে গাঁৱত আৰু বেছি ভাল লাগে, চহৰতো ভালেই লাগে। কিন্তু গাঁৱত মানে বহুত ভাল লাগে।
ঠিকেই কৈছে যিহেতু আ, চহৰত যিহেতু গাঁৱৰ যিহেতু
হয়, আ, তুমি ঠিকেই কৈছা। পিছে বিহু আ, মানে ৰঙালী মই এইবাৰ ৰঙালী বিহুত গাঁৱত গৈছিলো ৰবা। আ, ক'লোৱে মই মানে সঁচা কব গ'লে গাওঁত যায় বেছি ভাল লাগে, কাৰণ চাবা এতিয়া ৰঙালী বিহুৰ দিনা যেতিয়া মই গ'লো, ৰাতিপুৱাই গৰু বিহুৰ দিনাখন আৰু ৰাত ৰাতিপুৱাই উঠি পেলাই এনেকে গৰু বিলাকক আমাৰ গৰু ছাগলী সকলো বিলাক কক এনেকে আৰু। পুখুৰীৰ ওচৰলৈ লৈ যায়, তাৰপিছত এনেকৈ গা ধুৱাই, গা মাহ হালধিৰে তাৰ পিছত এনেকুৱা বিভিন্ন মানে তেওঁলোকক নতুন, নতুন পঘা দিয়ে। আৰু উম, মানুহ বিহুৰ দিনাখন তুমি জানাইয়ে, আ, যে আ, আমাকো আ আমাৰ এ ডাঙৰ বোৰে এ মানে নতুন নতুন কাপোৰ দিয়ে। আমি আমাৰ ডাঙৰ মা দেউতা হওক ককা আইতা হওক সেৱা কৰিব লাগে। মানে এনেধৰণে এ বিভিন্ন মানে নিয়মেৰে পালন কৰা হয় তাতো ভাল লাগে বহুত।
গৰু বিহু দিনা গৰুগৃহত
হয়। কোৱা।
যিহেতু ভাল লাগে। সকলো গৰুকে একলগ কৰি পেলায় গা ধোৱাই বা নুতুন পঘাৰে বান্ধে। ভাল লাগে হয়নে?
অ' ঠিকে কৈছে, আৰু অ' কঙালী বিহুত মই অ মানে ইমান টাত যোৱা নাই আগতে গৈছিলো দিয়াচোন। এই দুবাৰ মান যোৱা হোৱা নাই, কঙালী বিহুতটো তুমি জানাই কি বুলি কয় এইটো অ' আমাৰ অ মানে ইমান এটা ওলাই আমাৰ চোন বিলাক আহ মানে অ' কৃষি সকলৰ এইটো বিহু বুলি কোৱা হয় দিয়াচোন। যোন ত' আমাৰ আহ নতুন ভাল ফচলৰ বাবে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। আকাশ বন্তি জ্বলোৱা হয়। এনেদৰে বিভিন্ন মানে অ' মানে নিয়ম নীতি পালন কৰো দিয়াচোন। তাতে আৰু আমাৰ ঘৰৰ চোতালত অ' নতুন তুলসীয় এ জোপা আ ৰোপন কৰো তাৰ ওচৰত খেতি এটা বনাওঁ তাতে। চাকি দিওঁ, শৰাই দিওঁ। আৰু নাম ধৰো এনেকুৱা বিভিন্ন মানে সেই কৰা হয়। যোনবিলাক আমাৰ মানে চাই বহুত ভাল লাগে আৰু কঙালী বিহুৰ সময়ত।
তুমি ঠিকে কৈছিলা দিয়া, যিহেতু গাও অঞ্চলত আহ পথাৰবোৰত যিহেতু পিলি সকলে আহ আকাশ বন্তি জ্বলাই। খুব ধুনীয়া পৰিৱেশ হৈ উঠে। যেতিয়া সেই পথাৰৰ মাজত ধুনীয়াকৈ আকাশ বন্তি তেওঁলোকে অ' ধুনীয়াকৈ পঢ়াই দিয়ে, দিয়ে অ' ভাল লাগে আৰু কিছুমান ঠাইত এনেকুৱা নিয়মো আছে যে তলত যিটো মানে শৰাই দিয়ে সেইটো চুৰ কৰি খায়, কিছুমানে আহ আ তেনেকুৱাও গেম থাকে।
উম সেইটোয়েতো মানে এইবিলাক চাই কেনে বিৰাট ভাল লাগে দিয়াচোন। আৰু অ' আমাৰ আৰু এটা বিহু আছে যোনটো আমি আমাৰ ভোগালী বিহু আমাৰ অ' মাঘ মাহত পালন কৰা হয়, মাঘ মাহৰ আগদিনাখন মানে এইটো ৰাতি উৰুকা হিচাপে আমি সকলোৱে ভোজ ভাত খাওঁ, বেছিভাগতো গাঁৱৰ অঞ্চলত ভাল লাগে দিয়াচোন। কাৰণ, তাতে গোটেই এটা চুবুৰী লগ হৈ পেলাই একেলগে ভোজ ভাত খাই। তাৰে পিছত সেইদিনা ৰাতিয়ে মানে ডেকা বোৰে পাৰিলে একেলগে থাকে আৰু পিছদিনাখন ৰাতিপুৱাই উঠি মেজি জ্বলাই, মেজিতো মানে এইবিলাক সকলোবোৰ চাই বহুত ভাল লাগে। যিহেতু ভোগালী বিহুটো সেইকাৰণে আমাৰ ভোগালী বিহু বুলি কোৱা হয়। যোনটো আমাৰ সেইটো আমাৰ ভোগৰ বিহু হয়, এইটোত মানে আ আমাৰ ভৰালত শস্যৰ একদম নাটনি নাথাকে আৰু।
তুমি ঠিকে কৈছা দিয়া। যিহেতু আহ ভোগালী বিহুত আমি আহ, অঁ, স পৰিয়ালে এক গোট হৈ পেলাই আমি এসাঁজ খাওঁ যিহেতু আহ উৰুকাৰ নিশা। একেলগ হয়, আহ আৰু ধনী পোৱাল এ, আহ' ভোগালী বিহুৰ আহ আগদিনা উৰুকাত তাৰ পিছত সকলোৱে যেতিয়া আমি একেলগ ভাত ভাত খোৱাৰ পিছত আমি পিছদিনা ৰাতিপুৱাই যে উঠি সকলোৱে একেলগে মেজি জ্বলাও গা পা ধুই। ধুনীয়াকৈ নতুন-নতুন কাপোৰ পিন্ধো আৰু আমি মেজি জ্বলাও আৰু। ত, সেইবোৰ মানে আমাৰ এ, অসমীয়া সকলৰ কিছুমান নিয়ম আছে।
উম, তুমি ঠিকে কৈছা আৰু মই ভাবো যে এতিয়াতো ব্য স্ততাৰ সময় দিয়াচোন একদম মানে চহৰৰ যোনবিলাক মানুহ সেইবিলাক বহুত ব্যস্ত হৈ থাকে। কিন্তু মানে যিমান হলেও আমাৰ যোনবিলাক নতুন প্ৰজন্ম আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ সেইবিলাকক এবাৰ নহয় মানে এবাৰ বিহুত আৰু এনেদৰে গাঁৱত লৈ যাব লাগে, কাৰণ চাবা এতিয়া চহৰতো হয়, কিন্তু অঁ মানে চহৰত বেছিভাগ মঞ্চ বিহুতোকহে বেছি গুৰুত্ব দিয়া হয়। এনেকুৱা ঘৰত নিয়ম নিতি বোৰ ইমান এটা গুৰুত্ব নহয় পা মানে মানুহে কৰে দিয়া চোন কিন্তু সকলোৰে ঘৰত কৰা নহয়। ত' সেই কাৰণে আমাৰ এইটো দায়িত্ব যে আমি এনেকৈ প্ৰজন্মক এবাৰ হ'লে গাঁৱত লৈ যায় কিনে আমাৰ যোনটো বিহুৰ নীতি নিয়ম আছে। সকলোবোৰ আমি ভালদৰে দেখাই দিব লাগে কাৰণ আহে আমাৰ দায়িত্ব হয়্এইবিলাক এতিয়া যদি আমি তেওঁলোকক নেদেখাও তেওঁলোকেতো নাজানিব ন' আৰু আমাৰ অঁ, বিহুৰ অস্তিত্বটো এনেকুৱাই নহয় বা শেষ হৈ যাব।
তুমি ঠিকে কৈছা, এতিয়া আজিকালি যিহেতু নতুন নতুন প্ৰজন্ম বোৰে লাহে লাহে বিষয়ে না নাজানিবলৈ ধৰিছে। ত' সেইবোৰ আমাৰ দায়িত্ব যে তাহাঁতক আমাৰ নিজৰ সংস্কৃতিটোৰ লগত চিনাকি কৰি দিও আৰু আ বা নিয়ম নীতি বোৰ ধুনীয়াকৈ বুজাই দিও আমাৰ ত' সেইবোৰ মানে অঁ আমাৰ দায়িত্ব যে অঁ, আমি তেওঁলোকক আহ শিকাব লাগে বা আমাৰ পাঠ্যক্ৰমত ত' সেইবোৰ দিব লাগে তেতিয়াহে আমাৰ অসমীয়া সমাজটোৰ আহঁ বিভিন্ন উৎসৱ পাৰ্বন বা তেওঁলোকে জানিব পাৰিব।
উম, তুমি ঠিকে কৈছা আৰু চোৱাচোন আমাৰ এতিয়া আঁ অঁ, আমাৰ অসমতো অসমীয়াসকল আছে, কিন্তু আমাৰ যোনবিলাক বিদেশ আছে, বিদেশতো আমাৰ আহ কিমান অসমীয়া মানুহ আজিকালি থাকিবলৈ লৈছে। বিভিন্ন কামৰ কাৰণে তেওঁলোকে বাহিৰত যায় বা নিজৰ কিবা সিহঁতৰ কাৰণে কাম বাহিৰত যায়। ত' এইটো উম, মানে আমাৰ কাৰণে এটা গৌৰৱ দিয়াচোন আমাৰ মাম অসমীয়াাৰ মানুহ বিলাক যেনেদৰে বাহিৰত গৈ কিন্তু এতিয়া যোনে বাহিৰৰ দেশত যায়, তেওঁলোকৰ এইটো দায়িত্ব যে তেওঁলোকে য'ত এতিয়া বাস কৰি আছে বা য'ত এতিয়া থাকে তাৰে মানুহ বিলাকক আমাৰ অসমীয়া জাতিটোৰ বিষয়ে মানে চিনাকি কৰাই যাতে আমাৰ অসমীয়া বিহুতৰ বিষয়ে অকমান কয়। তাতে অকমান দেখাই দিয়ে যে আমাৰ বিহুতো এনেকুৱা এনেকুৱা। সেই সকলোবোৰ দায়িত্ব আমাৰ অসমীয়া সকলৰে।
তুমি ঠিকে কৈছা দিয়া, আজিকালি বিভিন্ন আমাৰ অসমীয়া মানুহ বাহিৰা দেশত যায়। বা আমাৰ সংস্কৃতিটোৰ বিষয়ে তাহতে বাহিৰৰ মানুহৰ লগত চিন কৰি দিয়ে আৰু তাতে যেতিয়া আমি কেতিয়া দে খোয়ে আমি আঁহ ভিডিঅ'ৰ মাধ্যমেৰে যে আমাৰ অসমীয়া আহ যিবোৰ লোক তাতে আমাৰ বা উৎসৱ পাৰ্বন হ'লে কেতিয়াবা বিহুৰ সাজযোৰ পিন্ধি যায় বা মেখেলা চাদৰ পিন্ধি যায় তেতিয়া খুব আনন্দ লাগে যিহেতু আমাৰ মানে আমাৰ যিহেতু আমাৰ জাতীয় পোছাকটো তেওঁলোকে বাহিৰত পিন্ধে ত' তাৰেটো প্ৰচলিত হৈছে আমাৰ জাতিটোৰ বিষয়ে ত' সেইবোৰ দেখি খুব ভাল লাগে।
উম সেইটোয়ে টো মই সেইয়ে বিচাৰো যে বাহিৰৰ মানুহ বিলাকেও আমাৰ অসমীয়া জাতিটোৰ অকনমান প্ৰচাৰ কৰা আমাৰ বিহুটোৰ বিষয়ে কয় এইবিলাক সকলোবোৰ কৰাৰ দায়িত্ব আমাৰ পিছে আজি তোমাৰ লগত কথা পাতি বিহুৰ বিষয়ে বহুত ভাল লাগিল মোৰ
মোৰো ভাল লাগিল তোমাৰ লগত এ বিহুৰ বিষয়ে কথা পাতি।
উ সেইটো পিছলৈকে আমি এনেদৰে বিভি মানে বেলেগ বেলেগ বিষয় লৈ পেলাই কথা পাতিম। থাকিম দিয়া
ঠিক আছে দিয়া তেতিয়াহ'লে আজি ইয়াতেই এৰো
অ ঠিক আছে ৰাখিছোঁ দিয়া।
অঁ